অ'।
হেল্ল'।
হেল্ল'।
অঔ কোৱা, কি কৰিছা?
এ কি কৰিবা আৰু আছো। ৰাতিপুৱাৰ পৰা চাফ চিকুণ এ কৰি আছো ৰুমটো। এতিয়া অলপমান ভাগৰ লাগিছে সেইকাৰণে ভাবিছো আৰু অলপ জিৰণি লৈছো তোমাকে। ফোন এটা মাৰোঁ বোলো কি কৰি আছা কি কৰি থাকানে কি কৰিছা তুমি?
ময়ো এনে আছো ৰ'বা। কি চাফ চিকুণ কৰি আছা হে?
এ তোমাৰ মোৰ নিজৰ ৰুমটো আজি অলপ চাফ চিকুণ কৰিছো যিহেতু আমাৰ কলেজ নাই ন', এতিয়া আজি বন্ধ এয়া আৰু ৰুমবোৰ অকমান ঝাৰু মাৰিছো মুচিছো অকনমান মাক সহায় কৰি দিছো নিজৰ ৰুমটো পুৰা চাফা কৰিছো গোটটো পৰি কৰিছো বহুত ভাল লাগিছে।
আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ তোমাৰ অংশই হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা।
হ ঠিক কৈছা কি জানা পৰিষ্কাৰ পৰিচ্ছন্নতা মানে কেৱল নিজৰ ঘৰ দুৱাৰ চাফা কৰি ৰখা নহয় বৰং নিজৰ শৰীৰ পৰিৱেশ আৰু সমাজকো পৰিষ্কাৰ কৰি ৰখা
একেবাৰে সঁচা কথা পৰিষ্কাৰ পৰিৱেশে মানুহক সুস্থ আৰু সতেজ কৰি ৰাখে
উম যদি আমি আমাৰ ঘৰ আৰু চাৰিওফালৰ আহ মানে পৰিৱেশ পৰিষ্কাৰ নাৰাখো ন তেন্তে বিভিন্ন ধৰণৰ ৰোগ বিয়পিব পাৰে জানানে
অ যেনে তোমাৰ এই মেলেৰিয়া ডেংগু ডায়েৰিয়াা বহু ধৰণৰ ৰোগ অপৰিষ্কাৰ পৰিৱেশৰ ফলতেই হয়
তাকেই এইকাৰণে আমি মানে নিয়মিতভাৱে ঘৰ ৰাস্তা আৰু চৌপাশৰ স্থানসমূহ চাফা কৰিৈ ৰাখিব লাগে
কেৱল সেয়াই নহয় তোমাৰ
অ
আমি যে তোমাৰ এই আৱৰ্জনাবোৰ তোমাৰ য'ত ত'ত নেপেলাই যদি ডাষ্টবিনত পেলাও তেতিয়াও তোমাৰ বহুত তোমাৰ মানে স্থানসমূহ তোমাৰ বহুত চাফা হৈ যায়
উম তাকে মানে বহু মানুহে পথত প্লাষ্টিক পেলায় কাগজ আৰু ঘৰৰ তোমাৰ বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাই এ শাক পাচলিৰ বা তোমাৰ যিকোনো মানে চব্জিৰ বাকলি এইবোৰ মানে বিৰাট মানে লেতেৰা কৰে আৰু বোলে পেলাই ইয়াৰ ফলত তোমাৰ পৰিৱেশ দূষিতও হয়
একদম ঠিক কথা কৈছা প্লাষ্টিক বিশেষকৈ তোমাৰ অ পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক হয়
বহুত বহুত বিৰাট বেয়া হয় প্লাষ্টিক তুমি শাক পাচলি পেলো হেৰি জাবৰ পেলোৱা বা কাপোৰ পেলোৱা কাগ পেলোৱা সেইবোৰতো তোমাৰ নিমিষতে মানে কেইদিনমানৰ পাছতে তোমাৰ মানে নোহোৱা হৈ যাব কিন্তু প্লাষ্টিক বস্তুটো যুগ যুগ ধৰি থাকি যায় সেইটোতো তোমাৰ জুইন দাালাগে গলি নাযায় তেনেকেই থাকি থাকি থাকি থাকি কিমান যে মানে দূষিত কৰে বিশেষকে প্লাষ্টিকোৱে মানে পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক
উ আহ আৰু তোমাৰ বিদ্্যালয়ত শিক্ষকসকলে তোমাৰ সদায় পৰিষ্কাৰ পৰি্ছন্নতা বজাই ৰাখিবলৈ উৎসাহ দিয়ে
অ আগতে যেতিয়া আমি সৰু আছিলো আমাকতো অ ছাৰ বাইদেউহঁত সকলে কি ইমান আমাক মানে পৰিষ্কাৰ পৰিচ্ছন্নতা শিকাইছিলে নিজৰ ক্লাছ ৰুমতটোত যদি অকণমান লেতেৰা কৰো কিমান গালি পাৰিছিলে ঠিক সেইদৰে এও কৈছিলে যে তোমালোকে য'ত থ যেনেকে থাক সেই যিখিনি জোগাত থাককা সকলোবোৰ পৰিষ্কাৰ পৰিছন্নতা কৰি ৰাখিব লাগে আৰু জানা ছাত্ৰ ছাত্ৰী সকলে যদি সৰুৰে পৰা এই অভ্্যাস গঢ়ি তোলে নহয় তেন্তে ভৱিষ্যতে এখন সুস্থ স্ত সমাজ গঢ়ি উঠিব
অ আৰু তোমাৰ হেই ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাও তোমাৰ সমানে গুৰুত্বপূৰ্ণ দেই
উম আৰু প্ৰতিদিনে গা ধোৱা দাঁত মাজা পৰিষ্কাৰ কাপোৰ পিন্ধা আৰু হাত ধোৱা অতি প্ৰয়োজনীয়
অ তোমাৰ বিশেষকৈ তোমাৰ খোৱাৰ আগত আৰু তোমাৰ বাথৰুমত বাথৰুম যোৱাৰ পিছত যেতিয়া চাবোনে হাত ধুব লাগে
উম অ বাথৰুম যোৱাৰ পিছতটো মানে মানে শৌচালয় আৰু হ'ষ্ট কৰাৰ পাছতো এই অভ্যাসে মানে বহু সংক্ৰমিত মানে ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে জানা সেইকাৰণে আমি হাত হাত ভালকে ধুব লাগে বাত কিবা এটা খাদ্য খোৱাৰ আগতে হাতখন বিৰাট ভালকে ধুব লাগে
আৰু তুমি আৰু তুমি খোৱাৰ আগত বা বাথৰুমত যোৱা পাছত বুলি নহয় তুমি হাতখন তুমি ধুই থাকিবই লাগে
তাকেই
আৰু তুমি এই অভ্যাস আৰু তোমাৰ এই অভ্যাসে মানে তোমাৰ বহু সংক্ৰমণ জনিত ৰোগৰ পৰাও আমাক সুৰক্ষা দিয়ে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু তোমাৰ আহ যেতিয়া স্বাস্থ্য একেলগ একেলগে তোমাৰ জড়িত হৈ থাকে হয়নে
উম যি ব্যক্তি পৰিষ্কাৰ থাকে নহয় তেওঁ সাধাৰণতে অধিক সুস্থ আৰু কৰ্মক্ষম হয় বুজি পাইছা
অহ তোমাৰ চৰকাৰেও তোমাৰ বিভিন্ন সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় সজাগতা অভিযান চলায়
আৰু তোমাৰ এই অভিযানসমূহৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক পৰিষ্কাৰ পৰিৱেশৰ গুৰুত্ব বুজোৱা
অহ আমি কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি নিজেও দায়িত্ব লব লাগে কিমান আকৌ তোমাৰ তুমি আৰু চৰকাৰৰ ওপৰত তুমি নিৰ্ভৰ কৰি থাকিবা কোৱাচোন
উম প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য সঠিক ভাৱে পালন কৰিলে সমাজখন পৰিষ্কাৰ হৈ থাকিব এতিয়া চোৱা তুমি আমাৰ গুৱাহাটীৰ কথাই ধৰিছো তুমি নলা নৰ্দমা বোৰ দেখি দেখিছা কিমান জাবৰ পেলাই কিমান প্লাষ্টিকে লেতেৰা যাবৰে গুৱাহাটীত বানপানী নহয় ক'ত বানপানী হ'ব তেতিয়াহ'লে মানুহখিনি নিজে সজাগতা নহয় ন যে আমি জাবৰ জোথৰ পেলাই পেলাই নষ্ট নকৰো নালাবোৰ যদি তোমাৰ জাম কৰি পেলাই কেনেকে তোমাৰ আ বানপানী মানে সেই অকল চৰকাৰে মানে চাফা কৰিব চৰকাৰক দুখ দি থাকিলে নহয় ন মানুহখিনি আমাৰ আমাৰ সমাজখনো তোমাৰ পৰিষ্কাৰ হৈ থাকিব দিব লাগিব
আৰু তোমাৰ গছ গছনি ৰোপন আৰু সংৰক্ষনেও পৰিৱেশ পৰিষ্কাৰত তোমাৰ অ ৰখাত সহায় কৰে
অ একদম আৰু গছে বায়ু বিশুদ্ধ কৰে আৰু পৰিৱেশৰ সৌন্দৰ্য বৃদ্ধি কৰে
তাকে অ
তোমাৰ বিদ্যালয় বজাৰ উদ্যান আৰু ৰাজহুৱা স্থানসমূহতো আমি পৰিষ্কাৰ কৈ ৰাখিব লাগে
উম কাৰণ এই স্থানসমূহ সকলো মানুহে ব্যৱহাৰ কৰে যে সেইকাৰণে আমি পৰিষ্কাৰকৈ ৰাখিবই লাগে আৰু এইবোৰ জনা শুনা কথাও পৰিষ্কাৰ হৈ থাকিলে তোমাৰ চাবানা তুমি এতিয়া আহ কিছুমান চাগে তুমি ৰিলচবোৰ চ চোৱা চাগে চাইনাই হওক বা তোমাৰ কৰিিয়াই হওক বা তোমাৰ ফৰেন কানট্ৰিতে হওক সেইবোৰ জেগা কিমান ধুনীয়া চাফা আৰু আমাৰ ইয়াত য'তে ত'তে লেতেৰা আৱৰ্জনা কিন্তু মই ভাবো নহয় এতিয়াৰ পৰা জাবৰ জোথৰ পেলালে টেক্স লগোৱা আৰম্ভ কৰিব লাগে
অ তোমাৰ বাহিৰা ফৰেইন কাানট্ৰিত তোমাৰ যেনেকে এইবোৰ এইবোৰ কৰে
উম এতিয়া আমাৰ ইয়াতে যদি তোমাৰ সেই টেক্স লগোৱা যদি আৰম্ভ কৰে নহয় চৰকাৰে যোনে যাবৰ পেলাইছে চি চি কেমেৰাত যদি উঠি সি যায় তেতিয়াহ'লে মানুহে তেতিয়াহে চাগে চিধা হব
আহ
দুই হাজাৰ তিনি হাজাৰকে ফাইন ল'ব লাগে জাবৰ পেলোৱাৰ নামত য'তে ত'তে পিকাই দিয়ে আমাৰ এইবিলাক খাব চিগনেচাৰ খাব কেবি খাব এইবিলাক খাই মেলি পেলাই য'তে ত'তে পিকাই দিব হল নে তোমাৰ ৰাস্তা লেতেৰা ৱাল লেতেৰা তাৰপৰি য'তে ত'তে পেচাপ কৰিব যতে ততে জাবৰ পেলাব বিৰাট ক্ষণ লাগে দেই মোৰ এইবিলাক
তাকে আৰু তোমাৰ যেতিয়া চাবাচোন বিদেশী বিদেশী বা আন আন ঠাইৰ পৰা যেতিয়া মানুহ আহিব এনেকে লেৰা হৈ থাকিব যেতিয়া লেতেৰা হৈ থাকে আমাৰ পৰিবেশটো তাহাতে আমাৰ বিষয়ে তোমাৰ কি তোমাৰ মনোভাৱ তুমি মনত লব তুমি এবাৰ নিজে কোৱাচোন ইমান লেতেৰা হৈ থাকিলে
তাকে পৰিষ্কাৰ পৰিৱেশে এখন উন্নত আৰু সভ্ সমাজৰ পৰিচয় দিয়ে সেয়েহে মানে পৰিষ্কাৰ পৰি্ছন্নতা কেৱল ব্য্য়ক্তিগত অভাস নহয় কিন্তু ই সামাজিক দায়িত্বও হয় মনত ৰাখিবা
তোমাৰ এইটো কথাত মই একদম মানে একমত হৈছো দেই আৰু আমি সকলোৱে মিলি এই পৰিষ্কাৰ আৰু সুস্থ সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে
তাকে আজিৰ তোমাৰ মোৰ যিটো কথাত ডিচকাছ হ'ল ইয়াৰ পৰা মই বুজি পালো যে পৰিষ্কাৰ পৰি্ছন্নতা স্বাস্থ্্য সুখ আৰু উন্নয়নৰ মূল চাবি কাঠি হয়নেে নাই কোৱাচোন পৰিষ্কাৰ পৰিছন্নতাই হৈছে আচল বস্তু
তোমাৰ সেয়েহে আমি সদায় তোমাৰ পৰিষ্কাৰ পৰি্ছন্নতা বজাই ৰাখিব লাগে আৰু আনকো এই বিষয় তুমি সচেতন কৰি ৰাখিব লাগে যে যিমান পাৰো আমি আমাৰ নিজৰ লগত হওক বা আমাৰ চৌহদটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে
তেতিয়াাহলে আমি এটা মই এটা কথা ভাবিছো আমি এটা প্লেন কৰিব পাৰো অ আমি এ এটা কাম কৰো আমাৰ চৌহত্তৰ পৰাই আৰম্ভ কৰো নেকি প্ৰথমে আহ আমি আহ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰো হয়তো আমাক দেখি পাই আহ দুই ই এ ৰ মান আহ আমাৰ লগ যদি আমাক সমৰ্ন কৰি পেল চিকুণ আৰম্ভ কৰে তেতিয়াহ'লে চাগে মোৰ মতে আমি এনেকে সকলোকে শিক্ষাও এটা দিব পাৰিলো আৰু আমাৰ চৌহদটো চাফাও হ'ল তেনেকে আমি অ এনেকে কৰিলে আৰু বেলেগ ফালেও আমি উম কৰিব পাৰো নে কি কোৱা
একদম ঠিক কথা কৈছা মই এইটো ভাল হ'ব বুলিয়ে ভাবিছো
অ
দিয়া পিছে তুমিও আলোচনা কৰা মই লগৰ খিনিৰ লগত আলোচনা কৰো
অ সেইটয়ে তুমি তেতিয়াহলে কথা পাতা অ তোমাৰ যি চিনাকি আছে আৰু ময়ো কথা পাতোঁ আমি মিলি পেলাই উলিয়াই ওলাও উলিয়াই এদিন হা
অ দিয়া দিয়া ৰাখিছো দিয়া উম